কি খবৰ?
মোৰ ভালেই। তোমাৰ?
মোৰো ভালেই।
আটচ্ছা আচ্ছা।
ভাত পানী খাইছে?
অঁ, ম
মই এয়া এনেই আ ছিলো। এ ইনফ্লুৱেঞ্চাৰ এজনীক চাই আছো।
আচ্ছা আচ্ছা, আহ কাক চাই আছিলে আপুনি ইনফ্লোৱেঞ্চাৰ?
এ এই এজনী ইনফ্লুৱেঞ্চাৰ আছে তাই মানে, অ, তাই মানে স্কিন কেয়াৰ অ', বহুত বেলেগ বেলেগ বিউটি প্ৰডাক্টচৰ ভিডিঅ' বনাই ত' মই তাইকে চাই আছিলোঁ।
অ' আচ্ছা আচ্ছা, ঠিকে আছে বাৰু এনে আ
তাই মানে ইমান
অ', কওঁকচোন।
মই কৈছোঁ কি তাই মানে ইমান ডাঙৰ ইনফ্লুৱেঞ্চাৰ নহয় বাৰু, বাট, তাই ভাল ভিডিঅ'জ বনাই ন' সেইকাৰণে।
অ', আচ্ছা আচ্ছা, বাৰু তুমিওতো, তুমিও তুমি এনে ভিডিঅ' বনোৱা, কনটেন্ট বনোৱা?
অ', ভিডিঅ'টো মইও বনাও বাৰু এনে এ খালী টাইম পালে বনাই দিওঁ আৰু।
আচ্ছা-আচ্ছা, সেইটোৱে- সেইটোৱে বাকী তুমি অহ ', মই ভাত খালো তুমি?
অহ ', মইও খালো। খবৰ খাতি অহ ', মোৰ ভাল, তোমাৰ ভালনে?
অহ ', মোৰো ভালে আৰু চলি আছো। মানে এতিয়া মানে মই অলপ ট্ৰাই কৰিছো মানে নিজৰ মানে কণ্টেণ্ট বিলাক বনাবলে।
অহ ', - অহ ', বনাওক - বনাওক মানে কণ্টেণ্ট বনালে মানে ভাল, নিজকে ভাল লাগে নিজে কনফিডেন্ট হবায় ন? কেমেৰা আগত, ভিডিঅ বনালে তোমাৰ ব্লগছ, তুমি ইনফ্লুৱেন্ঞ্চ কৰিব পাৰিবা মানুহক তোমাৰ নিচিনা বনিব নে তোমাৰ ভাল পাৰ্চনেলিটি হ'ব।
অহ', সেইটোৱে আৰু মই ভাবো কিছুমানে মানে এইবিলাক যে ঘূৰা মই মানে বহুত ঘূৰিব ঘূৰি থাকো ন। চ' মই ভাবিছো ঘুৰি থাকোতে মানে এইবিলাক ক্লিপছ লৈ পেলাই হা ক্লিপছ - ক্লিপছ বিলাক লৈ পেলাই তাৰ এডিত। কৰো এডিট কৰি পেলাই মই। তাৰ মানে ভ্লগিং কৰো।
অহ ', - অহ', পাৰে -পাৰে এনেকে ভ্লগিং কৰিব আপুনি পাৰে।
পাৰো ন।
অহ ', পাৰে কিয় নোৱাৰে আপুনি
সেইটোয়ে মানে মই চাইছিলো মানে ডাঙৰ। ডাঙৰ এনফেৰেঞ্চৰ নহ জোনবিলাক মানে। বেলেগ-বেলেগ জাগাত যায় যেনেকে কাশ্মীৰ হওঁক নহ'লে ক'ৰবাত বেলেগত ঘূৰি। কোনবাই গৈছে লাডাখ। এতিয়া মানে ভ্লগ বনাই ন ভ্লগ বনাই তাৰ মানে ক্লিপছ খিনি মাজে-মাজে কাটি। দি, দিয়ে যোনখিনি বেয়া হৈছে ভাল ক্লিপছ খিনি দিয়ে।
অহ ', - অহ ',
মানে মই মাজতে গৈছিলো ন ঘুৰিবলৈ এটা জাগাত। তাৰ মানে মোৰ ক্লিপছ খিনি আছে। তাৰপিছত মই মাজে-মাজে কিবা-কিবা ক্লিপছ কাটি দিছোঁ আৰু যোনবিলাক মানে চিঞৰি দিছোঁ নহ'লে চাইডত কোনোবাই চিঞৰি দিছে। সেইবিলাক কাটি দিছোঁ, বাকী ভাল ক্লিপছ খিনিত থৈছোঁ আৰু।
অ বা আপুনি পাৰিব দিয়ক ইন ফানঞ্জাৰ বনিব। মানুহক ইনফ্লেন্ কৰিব। কব, মানুহক মানে দেখাব আপুনি ক'ত ঘুৰিছে ক'ত ঘুৰা নাই।
সেইটোয়ে। বাকী সেইটো মই ভিডিঅ' এৰিলো বাৰু। সেইটোত মানে ভালখিনি টোএতিয়া মোৰ ষ্টাৰ্টিঙৰ এইটো মানে ফাৰ্ষ্ট ভিডিঅ' ন। ইয়াত তোমাৰ। মানে ভাবিলো আৰু। তেইন কে ভিউছ টো আহিলেই আৰু লাইক।
অ ৱাও ভাল দেখ পৰ মানুহে ভাল পাইছে। আপোনাৰ কন্টেন্ টো আপুনি যদি। যদি এনেকে কৰি থাকে তেতিয়া আপুনি ডাঙৰ ইনঞ্চনচ।
আচ্ছা আচ্ছা মানে এইটো তোমাৰ দিনত। কেইটামান ক্লিপছ এৰিব লাগে নহ'লে ভিডিঅ'
অ মই অ মইতো ইমান নকৰো যেনেকা আজি যদি তুমি দিয়া তেতিয়া তুমি এদিনত এটা ভিডিঅ' দিলে হৈ যায় আৰু মানে যদি আজি ভিডিঅ' এটা দিছা তেতিয়া কালি এৰি দিবা কালি নালাগে দিব তাৰপিছত এদিন এৰি এদিন দিও দিবা আৰু মানে তেতিয়া ভাল মানে তুমি যদি সদায় সদায় দি থাকিবা তেতিয়া সদায় সদায়টো মানুহে নাচাব ন তোমাক এদিন এৰি এদিন দিলে মানে মানুহে চাবত তো ত সেইকাৰণে মানে এদিন এৰি এদিন তুমি ভিডিঅ'জবোৰ দিবা
শুবত তেনে মানে সপ্তাহেষত তিনিটা মান ভিডিঅ' দিওঁ ন
অ অ হৈ যাব তিনটা মান দিলেও হৈ যাব তিনিটাত তো বহুত বেছি ঠিকে আছে দুটা নহলে তিনিটা দিলে ভাল আৰু
হ'ব হ'ব দিয়া তেনে সেইটোৱে কৰিম বাকী তুমি এনেও ভিডিঅ' বনোৱা যে তুমি কিহৰ ভিডিঅ' বনোৱা
মইতো এনেকা স্কিন কেয়াৰ প্ৰডাক্ট তাৰপিছত মোৰ কাপোৰ আহে ব্ৰেণ্ড মোক কাপোৰ দিয়ে তাছত স্কিন কেয়াৰ প্ৰডাক্ট পফিউম দিয়ে মেকআপ প্ৰডাক্ট দিয়ে ত' মানে মোৰ মানে বেলেগ বেলেগ আৰু মোৰ মানে বেলেগ বেলেগ বস্তুৰ বহুত বেলেগ বস্তুতো ব্ৰেণ্ড যে যি বস্তু দিয়ে ত সেইটোৰে মই মানে ভিডিঅ' বনাওঁ আৰু যেনেকা এতিয়া, মোক যদি অ', কোনবা ব্ৰেণ্ডে যদি সানস্ক্ৰিন এটা দিছে ত' মই সানস্ক্ৰিনৰ ওপৰত ভিডিঅ বনাওঁ। তেতিয়া মানে মানুহে তেতিয়া ছানস্ক্ৰিন যোনে যদি মানুহে যদি সেইটো ছানস্ক্ৰিনটো ভাল পায় যিহেতু ছানস্ক্ৰিনটো মানুহে লিংক খোজে, তাৰপিছত লিংকটো মই দিওঁ, তাৰপিছত সিহঁতে সেইটো লিংকৰ পৰা কিনে। ত' তেতিয়া মইয়ো কিবা এটা কমিচ চন পাওঁ, সিহঁতে পায়, সিহঁতে কিবা অফাৰ পায় মই অলপ কমিছন পাওঁ সিহঁতৰ পৰা।
আতচ্ছা আৰু তোমাক যে, প্ৰডাক্টচ বিলাক যে, দিয়ে ফ্ৰিতে দিয়ে ন? বস্তু
ফ্ৰী মানে অ', সিহঁতে মোক প্ৰডাক্টচ দিয়ে, মই সিহঁতক ভিডিঅ' দিব লাগে আৰু কিছুমান হয়, কি সিহঁতে মোক প্ৰডাক্ট দিয়ে, তাৰ পিছত প্ৰডাক্টছৰ লগত সিহঁতে মোক পেমেণ্ট এটাও দিয়ে, ত' সেইটোৰ লগতে মই ভিডিঅ' বনাওঁ আৰু তাৰ প্ৰডাক্টটোৰো মোৰ হ'ব আৰু সিহঁতে যোনটো আমাউনত এটা দিব, পেমেণ্ট দিব সে
অ', আচ্ছা আচ্ছা, মানে এইটো মানে এনেকুৱা ব্ৰেনচ বিলাকে ইনফ্লুৱেনঞ্চাৰচ বিলাক চাই মানে, যোনবিলাক ভাল ভাল ইনফ্লুৱেঞ্চাৰ ভাল ভাল কন্টেন্ট বনাই তাকি প্ৰমোচন কৰিবলৈ ন'।
অ', প্ৰমোচন কৰিব কাৰণে, ত' সিহঁতে বেলেগ বেলেগ ইনফ্লুৱেঞ্চাৰ চাই, এতিয়া যদি মানে ইনফ্লুয়েঞ্চাৰো বেলেগ বেলেগ অ', সিহতঁৰ থাকে ন', যেনেকা কোনোবা হ'ব স্কিন কেয়াৰ ইনফ্লুৱেঞ্চাৰ হ'ব, কিছুমানে হ'ব ফেশ্বন ইনফ্লয়েঞ্চা হ'ব কিছুমানে খানা ইনফ্লয়েঞ্চাৰ হ'ব, খোৱা বস্তুৰ হ'ব। ত' সেইটোৱে ব্ৰেণ্ড বোৰে চাই। যদি ব্ৰেণ্ড যদি এইটো কিবা, বিউটি প্ৰডাক্ট নহ'লে কিবা ক্ৰীম, স্কিন কেয়াৰ ক্ৰীম, নহ'লে চান স্কিন কিবা কিবি এনেকা যদি প্ৰডাক্ট থাকে ত' সেইটো সিহঁতে কিন্তু ইনফ্লুৱেঞ্চাৰ, যোনটো ইনফ্লুৱেঞ্চাৰ হ'ব সিহঁতে অ', মানে স্কিন কেয়াৰ অ', ভিডিঅ' বনাই ন'। সিহঁতক দিব, সিহঁতক তোক খোৱা বচ তোৰ ইনফ্লুৱেঞ্চাৰকটো সিহঁতে বিউটি প্ৰডাক্টবোৰ নিদিব ন', ত' সেই য়ে, মানে তোমাৰ অ', তুমি যি যি, ওপৰত ভিডিঅ' বনোৱা ত' সেইটো ইনফ্লুৱেঞ্চ দিয়ে আৰু যদি যোনটো ব্ৰেণ্ডটো তোমাক ভাল পায়।
আচ্ছা আচ্ছা ঠিক আছে যেনেকে মই তোমাৰ ভাবিলো এতিয়া মই ট্ৰেভেলিঙৰ ওপৰত ব্লগ বনাম ন। তেনেকুৱা ভিডিঅ' চিৰিম তেনে মোক মানে সেইবিলাক মানে ট্ৰেভেলিঙৰ বস্তু বিলাকৰ ইনফ্লুয়েঞ্চাৰ আহিব ন মানে। এইবিলাক মানে কন্টেন্ট আহিব আৰু মানে এনেকে ভাবি লোৱা কিবা কাপোৰ এটা গৰম কাপোৰ এটা কোনোবা ব্ৰেণ্ডে মোক দিছে মানে মোক ট্ৰেভেলিং কৰোতে গৰম কাপোৰ লাগ
অ সেইটোয়ে তুমি যদি ট্ৰেভেলাৰ ভিডিঅ বনোৱা ট্ৰেভেলিং কৰা ভিডিঅ বনোৱা তুমি এটা ট্ৰেভেলাৰ ইনফ্লুৱেঞ্চাৰ হৈ যাবা। ত তোমাক ব্ৰেণ্ডেডে ট্ৰেভেলাৰত যি যি ট্ৰেভেলিং কৰোতে যি যি বস্তু লাগ গে তেনেকে তুমি পালাইত গৰম কাপোৰ। বা শুজ লাগে হাইকিং টোল আৰু মানে ট্ৰেভেলিং কৰোতে ভাল কেমেৰাও লাগে। তহ তোমাক কেমেৰা পৰা তোমাক কেমেৰাও দিব পাৰে ব্ৰেণ্ডে। তহ' সেনেকাই চলে আৰু।
আচ্ছা, আচ্ছা ঠিকে আছে মানে এতিয়া কেমেৰা এটাও পালে ভালে দিয়া যেনেকে তোমাৰ ভিডিঅ' শ্বুত হৈ যাব ন। এতিয়াতো মোৰ তোমাৰ আইফ'নে এটা আছে। আইফোনটো ভালেই কিন্তু কেমেৰা টো বেছি ভাল হৈ যায় ন।
অহ' কেমেৰাটো আৰু অলপ ষ্টৰেজ লাগে।
সেইটোৱে এইটোৱে।
এতিয়া তুমি যদি ট্ৰেভেলিং ভিডিঅ' বনোৱা এতিয়া তোমাক এতিয়া সেই টো অহ ষ্টৰেজটো লাগিবই লাগিব, কিয় কাৰণে তুমি যাবা বেলেগ বেলেগ জগাত যাবা তাত ৰেকৰ্ড কৰিবা হয় নাই? ত তাততো ষ্টৰেজ লাগিব। তহ সেইটো তুমি এটা, অহ সেইটোৱে কৈছো যে এনেকা এতিয়া মেমৰী কাৰ্ড ৰ বেণ্ড থাকে ন, মেমৰী কাৰ্ড ৰ বেন্দে তোমাক দিব পাৰে। মেমৰি কাৰ্ড কিবা এটা গিফ্ট এটা দিব পাৰে ভিডিঅ' বনাব কাৰণে, কিয় কাৰণে তোমাক টো ষ্টোৰেজ টো লাগে। লাগে। তহ সেনেকাই আৰু। ফ্ৰেণ্ডবোৰে চাই লয়, সিহঁতৰ মতে তাৰপিছত সিহঁতৰ মতে যোনটো ইনফুৰেঞ্চাৰ ভাল লাগে, সেইটো ইনফুৰেঞ্চাৰক মানে দিয়ে আৰু বস্তুবোৰ।
সেইটোয়ে আৰু তোমাৰ যে যে তেনেকুৱা ভাবিলো আৰু ব্ৰেণ্ড দিছিলে ন, তাৰপিছত তোমাৰ উম কাপ ‌ বেঞ্চে তোমাক এইটো কিবা এটা ভিডিঅ' বনাব দিছে এইটো তোমাৰ কাপোৰটো দিব, তাৰপিছত এইটো তোমাৰ ক'বাত বাহিৰত যেনেকে কেফে গ'লা, নহ'লে পাৰ্কত গৈ পেলাই ভিডিঅ' বনাই দিব লাগে ন।
অ', অ', মানে সেইটো, সেইটো তোমাৰ ওপৰত আছে, তুমি যদি ভিতৰত বনাব বিচাৰা তুমি ভিতৰতো বনাব লাগিব, বাহিৰত বনোৱা যদি সেইটো তোমাৰ ওপৰত আছে বাচ মানে ভিডিঅ'টো ভাল হ'ব লাগে আৰু তেতিয়া মানুহে ইনফ্লুঞ্চাৰ কি হয়, তুমি মানুহে দেখিব মানুহে তোমাৰ কিবা এটা বস্তু ভাল দেখিব, তুমি সেইটোৰ কথা ক'বা তেতিয়া মানুহে জানিব কিয় সেইটো বস্তু ভাল হয়, বুলি এতিয়া মানুহে এইটো কিনিব, অ', সেইটোৱেটো। তুমি যিমান ভালকে দেখ চাবা মানুহে সিমান তোমাৰ পৰা ইনফ্লুয়েঞ্চ হ'ব, তহ সেইকাৰণে মানে ইনফ্লুয়েঞ্চাৰ আৰু। তুমি যিমান যি বচ টো, ভালকে দেখাবা মানুহে সেইটো চাব, সেইটো ভাল পাব তেতিয়া কিনিব তোমাৰ পৰাই কিনিব, তোমাৰ নাম আহিব। তুমি এটা ইনফ্লুয়েঞ্চাৰে বনিবা।
অ', বাকী তোমাৰ মোৰো এজন আছে দাদা এজন আছে হা, ইনফ্লুৱেনঞ্চাৰ। দাদাজনে মানে গেম খেলে ন! পাবজি খেলে তেওঁ মানে এনেকুৱা মানে কন্টেন্টৰে ন! ইনষ্টাগ্ৰামত ভিডিঅ'ছ এৰে সিহতৰ মানে উম তোমাৰ ৱান ওৱান মিলিয়ন তু মিলিয়ন থ্ৰী মিলিয়ন ভিউ আহি যায়, সিহতৰ মানে ব্ৰেণ্ড কলব্ৰেচন এটা আহিছিলে কি এইবিলাক যে, হয় তোমাৰ আইফোনত নহলে কিবা নৰ্মেল ফোনত খেলিলে ফোনতটো যে গৰম হৈ যায় চ তাৰ কাৰণে, ফোন কলাৰ যে হয় ফোন, পিছত লগাই তেতিয়া গৰম নহয় যে, গেমিংৰ কাৰণে ভাল, তাৰ আহিছিলে তোমাৰ, ব্ৰেণ্ড কলব্ৰচন তাৰপিছত দাদাজনে কৈছিলে বাৰু, মোক কথাতটো কৈছিলে মানে দাদাত জনে নাজানে ন কেনেকে ভিডিঅ' বনাই কি কৰে একসপৰিয়েঞ্চ নাই তুমিতো বনাই থাকা ন সেই কাৰনে তোমাক কল কৈছো কেনেকে বনাব লাগে
অ অ একো নাই দিয়া তুমি তোমাৰ দাদাই যেতিয়া ভিডিঅ' বনাব মোক সুধিবা মই তোমাক কৈ দিম কেনেকে কি
হ'ব দিয়া হ'ব দিয়াত তুমি মই তোমাক কৈ দিম দিয়া হ'ব দেই
অ অ হ'ব
ঠিক আছে বাই বাই
বাই বাই